হেল্ল'!
কি কইছা?
এ একো নাই কৰা, শুই আছো এনেই।
অ
কি কৰিছা।
মই এই শুলো শুই পেলাই উঠি, এতিয়া এনেই অকণমান ওলাই আহিছো।
অ।
ভাত খালা।
নাই খোৱা মই এবাৰে খাওঁ ভাত।
অ, অ।
ৰাতিপুৱাই সেই তেতিয়া খালো খোৱাও দেই গা-চা ধুই ভাতকেইটা খাই আৰু।। মেচিনত বহিলো, বহিলো একদম কঁকাল-চকাল বিষ হৈ গৈছেগে।
অ।
ইমান গাটো বেয়া লাগিছে। এ ব্লাউজ এটা একদম, ফৰ্টি টু চাইজৰ বহুত ডাঙৰ নহয়। মিলাওতে মিলাওঁতে মোৰ একেবাৰে গা-চা বেয়া হৈ গৈছে ইমান গৰম দেখি। ছাই নহয় এতিয়া এই। শকত মানে বহুত শকত আৰু ফৰ্টি টু আৰু ভাবাচোন। ফৰ্টি টু চাইজৰ ব্লাউজটো তুমি ভাবা আৰু। আমাৰ টো থাৰ্টি টু, থাৰ্টি ফৰ সেনেকুৱাহে।
ফৰ্টি টু।
উম থাৰ্টি, থাৰ্টি টু, থাৰ্টি ফৰ আমি চিলাই থাকো মানে আমাৰ জোখৰ। প্ৰায় মানুহৰ থাকে, হয় নাই বাও। ইমান মানে থাৰ্টি ফৰ, থাৰ্টি চিক্স টো অ। শকত ফৰ্টি টু মোৰ একদম হালত বহুত বেয়া হৈ গৈছে।
উম, তো বেয়া হৈ যাব টো।
অ তোন মাথা চাথা বেয়া হৈ গৈছে মানে ওম। এ নাই লোৱা পইচা কথা পতা নাই মানে মিলাবলে দিগদাৰ কাপ। পোৰ সৰ কমকৈ থাকে নহয় এক মানে যিমানটো। যিমানটো জোখত মানে এতিয়া আমি ব্লাউজবোৰ চিলাও। থাৰ্টি ফ'ৰত যদি চিলাও ব্লাউজ ধুনীয়াকে থাকি যায়।
উম খা ভাতৰ নেকি। পা টা না পায় দীঘল।
একেবাৰে দীঘ এই দীঘল নহয় দীঘল নোলাই নাই নহয়।
তাকে ধৰ সেইটো কাৰনে সুধিছো শাক।
অ অ হাফ হাফ মানে একেবাৰে ছুটি ন।
অ আহিছে সেইটো কথা।
উম তুমি ভাত খালা।
অ ভাত দুপৰীয়া এবাৰ খাইছিলো হেৰি যে। এনে এবাৰে খাওঁ । এতিয়া বেমাৰ হৈ আছে যে, সেইতোৰ কাৰণে দুবাৰ থব লগা আছে দুৰ্বল হৈ আছো কাৰণে। কিবা খাই পেলাই শুলো-শুলো এতিয়া উঠিছো।
মই আবেলি গাখীৰ চাহ একাপ খাই দিলো যে। গাখীৰ চাহো হেৰি, মিঠাই আছিলে খালোয়ে। দম মানে, আৰু ভোক লগা নাই আৰু গাখীৰ চাহ খালে কিবা কিবি লাগি থাকে।
উম, উম বেয়া পাওঁ গাখীৰ চাহ খাই।
উম
তাপা খবৰ খাতি ভাল
খবৰ খাতি ভাল তোমাৰ ভাল
ভালে আৰু এয়া আহে
অ সেই নহয় উ সেইজনী নহয় এই এই তোমাৰ দোকানত এই গাখীৰ দিবলৈ আহিছো মানুহ এঘৰত এ আমাৰ এফালে গাঁও এখন আছে এটা মা লগত গাখীৰ দিবলৈ আহিছো
অ
অ নবৌ তাৰপৰা ৰাতিকে ভাত কিহে বনাবা
ৰাতিলে ভাত জানো কিহে হব
উম
ভবাই নাই নাজানো মায়ে কিবা আনিব চাগে ৰাতিলে মায়ে লৈ আহে তেনেকে তা পাই উম আমাৰ দোকানৰ একদম ফ্ৰন্টতে কাটে মাছ মাংস
অ কোনে পায় আৰু
এই আমাৰ সদায় ৰাতি লাগিবই কিবা এটা দিনত যিয়ে নহওক
উম
চবৰে মানে খাই খাই অভ্যাস হ'ল আৰু
উম
দিনত মানে ভাজি অ বেয়া সচাকে কিন্তু আকৌ নহলেও নোৱাৰি অ তোমাৰ তুমিও তেনেকুৱানি হি হি
মোৰ যিমান মাংস নহ'লে যে মই খাবয় এনেকে এইকেইদিন এ তোমাৰ হেৰি জুলাই ফাৰ্ষ্ট মানৰ পায়
অ
এইবিলাক ঘূৰি ঘুৰি য'ত ত'ত কিবা কিবি খাই খাই
উম
এতিয়া এ পেটত তোমাৰ ফুড পয়জন হৈ গ'ল নেকি ঠিক নাই
উম
নহয় ৰাতি একদম ভাতকেইটাৰ লগত কিবা এটা নাথাকিলে
কিবাৰলে লাগে উোৰতো ৰাতি দিনে লাগে
উ
ৰাতিপুৱা অকমান থৈ দিব ৰাতিৰ সেইটো কাৰণে বেছিকে খাই খাই এয়া হ'ল এইকেইদিন পূৰা হেৰিকে খাই আছো হলেও এইকেইদিন লোকেল মুৰ্গী আনি খুৱাইছে সেই ৰুবৰ কাৰণে মচলা চছলা কমকৈ দিলে ইমান একো নাই হলেও বইলাবোৰো বেছিকৈ খালে বৰ বেয়া
উম তোমালোকৰ ঘৰতে নাই জানো বইলা
অ ঘৰতে আছে অ
আকৌ শুনো ব্ৰইলাৰ যোনে পোহে যা থাক- কে হেঁতে ক খাব নোৱাৰে ঘিণ কয় তোমালোকে দেখোন পুৰা-
খাব নোৱাৰো মানে ময় ঘ বইলা। খাবলে মন নাযায় নহয়, ঘৰত ব্ৰইলাৰ থাকিলে যদি কিনি আনে অকমান সেই- কিনি অনাকণহে খাব আৰু মন যায়।
অঁ তোমালোকৰ বাক মই সেইদিনাখন কৈছো হেৰি কি বুলি কয়? এঁ তোমালোকে দেখোন দুয়োজনে খাই একদম ভাল পোৱা মাংস তাক বায়ে কৈছে মোকো ৰাত- তি মাংস বা মাছ কিবা এটা লাগিবই আৰু। সুদা ভাত নহব, আমাৰো একেই হ'ল ও মাছ- মাংস কিবা এটা লাগিবই, লাগিলে মাংস নানিলেও- মানে আমাৰ সেই দেউতা হেৰি নাখায় মাংস নাখায়। ব্ৰইলা মাংস একদম নেখায় বহুত বেয়া পায়। লাগে লোকেল আনিব বা খাচ-
উম'
তেনেকুৱা। ব্ৰইলাৰ কিন্তু মানে নাখায় দেই তেনেকে কয়। মানে যোনদিনা মাংস আনে-
খাব লাগে।
অঁ'
মানে ঘৰতে যদি কাটে ঢেৰ হৈ যায় ন মাংস সেইটো কাৰণে খাবলে মন নাযায়। কিন্তু, - কিনি আনিলেতো অকমান অনা হয়।
আমা আকৌ তেনেকুৱা হয়, মাংস আনিলে আকৌ মাছ আনিব লাগে।
অঁ'
দেউতালে মাছ অকণ লৈ আহিব নে নেখায় যে সেইকাণে। এ হামিয়াইছো কেনেকে দেখিছা নাই।
উম'
তুমিও হামিয়াই আছা শুই লৈ মাৰিমহে ধৰি লৈ। যি হামিয়াইছেও তাই, উম শুই উঠি চাহ নাখালে চাগে।
নাই খোৱা, মই চাহ খাই ভাল নাপাওঁ ইমান। লগত একো নেথাকিলে।
বাকী ফুৰিবলৈ যোৱা নাই নি ক'তো?
হেই ফুৰিবলে কি যাবা এতিয়া। বেমাৰ হৈ আছে। ফুৰিবলে নাযাওঁ আৰু ফুৰি ফুৰিয়ে এইবোৰ হৈছে।
কৃষ্ণ তাকেহে ও'।
উম'
কৃষ্ণ' দবা কোবালে অ' নামঘৰত আমাৰ নামঘৰতো দেখিছাই নহয় আও। নামঘ ইমান- ফন্দত একদম উম শুই উঠি আমাৰ ভাল হ'ব ন। শুই উঠিয়ে আমি নামঘৰটো দেখোঁ।
অঁ' আমাৰ পৰা আমাৰ নামঘৰটো অকণ দূৰ আছে।
কিমান দূৰ?
এ অলপ দূৰ যাব লাগে।
অঁ খোজকাঢ়ি যাব পাৰি নাই?
খোজকাঢ়ি যাব পাৰি বাও হ'লেও অকমান সময় লাগে আৰু।
অ।
তোমালোক বিহপুৰীয়ালে আমাৰ ঘৰৰ ফালেদি হে যোৱা চাগে।
জানো পাই আমি মই আকৌ বিহপুৰীয়া লে কিমান যাওঁ পাত্তা নাই মই কাপোৰৰ বজাৰ হওঁক যি হওঁক। মানে এইবোৰ যে বনাবলে আনো কাপোৰ বোৰ। বনোৱা হওক চব মই বিহপুৰীয়াৰ পৰাই আনো।
অ হেৰি কি কোনফালে দি যায় এইফালে দি।
কোনফালে দি কথা কৈছা বা এতিয়া তুমি মই থানেদি যাওঁ।
থানেদি হেৰি ৰাজবাৰী হৈ যোৱা।
হা।
ৰাজবাৰী হৈ যোৱা থানৰ পৰা আহি।
এইফালে পৰা গলোঁ তাৰপা মাধৱদেৱ থানখন পালোঁ তাপা পোনে। পোনে গৈ থাকিলে দেখোন পাই যায়গে।
মানে অ সেইটোৱে কৈছোঁ সেয়া তেতিয়াই আমাক ঘূৰি দুইখন থান পাৰ হৈ আহা হয় নাই।
অ অ দুইখন থান পাৰ হৈ যাওঁ সেইপিনে নি তোমালোকৰ ঘৰ।
সিফালে আমাৰ ঘৰ সেই থানৰ পৰা অলপ আহিব লাগে।
থানৰ পৰা গৈ ৰাস্তাৰ কাষতে নেকি।
অ থানাৰ পৰা আহি থাকিলে সেই এনেকে পৰৰ জেগাদি সোমাই আহিলেই হ'ল ৰাস্তা কাষতে আৰু।
ৰাস্তাপা দেখে।
অকমান সোমাব লাগে।
অকমান অকমানা আও মানে ঘৰৰ পদূলি।
অঁ। বিষ পালে গৈ থকাই হয় কিবা কিবি আনিবলে।
অ অ কৰ পৰা লোৱা বস্তু।
এ সূতা ঘপা ল'ম।
অ।
আকৌ মায়েও কাপোৰ কানি আনিলে কেতিয়াবা মানে তাৰ পৰা লয়। আকৌ মেচিনৰ বস্তু উম মেচিনৰ বস্তু আকৌ দহি চহি বাতো যে। দহি বাতিবলে সূতা চূতা চব মই তাপাই লওঁ। চব কিনি লৈ আনোঁ আৰু তাৰ পাই।
উম উম।
গুলি বেজীৰ পৰা ধৰিল মানে য'ত যি লাগে বা আকৌ মানে এটা এটাকে আনি থাকিবলৈ আকৌ ভোক পুৰ যাব লাগে। আকৌ মাক কৈ থাকিবলৈও মন নাযায় দোকানত থাকে যে।
কি স্কুটি লৈ যোৱা মানে।
হুম।
স্কুটি লৈ যোৱা নেকি।
স্কুটি লৈ যাওঁ উম নহ'লে দেউতা লগত যাওঁ বাইকত।
অ। সেইটো কথা।
উম। স্কুটিখন মায়ে লৈ লৈ যায় মই সেয়াহে নেপালোঁৱে আৰু। কি দুখ নহয় মোৰ এইটো আগতে যে সৃষ্টিতে। মোৰ চেভেণ্টি ফৰ পইন্ট এইট মানে চেভেণ্টি ফাইভে আৰু।
অ
এ এনে কিবা কমিলে জানো
উম
ইংলিছতো বেয়া হল আকৌ আমাৰ সেইবাৰ পেপাৰ বহুত টান আহিছে
তাকে ইংলীছৰ পেপাৰ টান আহিছে তোমালোকৰ বা
উম আমাৰ বা বহুত টান আহিছিলে অ
উম
পঢ়া মতে অহা নাই বহুত কিবা কে মানে ৰাতি যেতিয়া দিছে আৰু মানে মই পৰীক্ষা দিবলৈ নেযাওঁ আৰু ইমানে পৰীক্ষা বেয়া হৈছে তাকো মই একদম প্ৰথম বেঞ্চত পৰিছোঁ যে আৰু প্ৰথম দিনা কেনেকুৱা লাগ হেহ সি মোৰ মেত মেটিকটো তেনেকুৱা পাই তুমি মেটিক
মোৰো মেট্ৰিকত তেনেকুৱা মেট্ৰিকত তেনেকুৱা আহ
ইয়ে ইমান মিলিছে চোৱা
মেট্ৰিকতো প্ৰথম বেঞ্চত পৰিছো হায়াৰ ছেকেণ্ডৰী টো প্ৰথম বেঞ্চত বহিছো মেট্ৰিকত বাও প্ৰথম বেঞ্চত পৰিছো যদিও মোৰ লগত পোৱা জানী কন ভাল আছিলে হায়াৰ ছেকেণ্ডৰীত মই প্ৰথমে পিছত বহিছো মোৰ লগ পোৱা জনীয়ে কেমেষ্ট্ৰিৰ দিনা মোক কেমেষ্ট্ৰি বানানটো মোক সুধি পেলাই লিখিছে ইমানে ভাল ভাবা অ
অঁ ঠিকে আছে
টো মোৰ এনেকুৱা হৈছে হেৰি মানে আমাৰ আমাৰ বাৰ গোটেই লগৰ খিনিক একেলগেহে দিছিলে
উম
তাৰ পিছত হেৰি আম যিকেইজনী বহুত ভাল ভাল মানে সিহঁতি একেলগে লাষ্টত হয় তাই লাষ্টত খটম হৈছে মোৰ প্ৰথমৰ পৰা ষ্টাৰ্ট হৈছে মানে সুধিবলৈও কোনো নাই আৰু ওচৰত
মেট্ৰিক দিওঁতে মোৰ তেনেকুৱাহে হ'ল মোৰ লগত হেই এই যে মানে লিখিব নোৱাৰে নিজেই মানে হেৰি কি বুলি কয় হাতটো মানে তেনেকুৱা আমাৰ ক্লাছৰ হে ছোৱালীজনী আছিলে মানে লিখি নোৱাৰে নিজে মানে মনত ৰাখিব পাৰে মানে মনত ৰখা ইমান শক্তিও নাই মানে তেনেকুৱা মানে বেলেগে যে লিখি দিয়ে পৰীক্ষাবোৰ কৈ গলে
অ অ অ
ছোৱাল জনী যেন তেন পাছ কৰিছে মেট্ৰিকত মানে বেলেগ আহিছে পৰিলো নহয় মই সেইজনীৰ লগতে কি বুলি ভাবিছা আৰু ম মই জানোয়েই নহয় তাই কেনেকুৱা মানে তাই মানসিক সিকভাৱে সুস্থ নহয় ন তাই উঠিব নাই বহিব নাই মানে এই যে চকীখনন সেইখন কি বুলি কয় ক্লাছ কৰিলে তেনেকে কৰে মানে সেই অ হুইল চেয়াৰ সেইখনত মানে বহে তাই স্কুললৈ আহিলে মই আগতেই পিছলাগুৰিত পঢ়াহে জৰাবাৰিত যে আছে তাৰপা তাই সেইখনত বহে সদায় আগবেঞ্চতে তাই বহে বাৰ ক্লাছকৈ তাৰ পিছত বহিব নোৱাৰে যে চকী খনত বহে সেইকাৰণে তাৰপা মইয়া পৰীক্ষা দবলৈ গৈছো বৌ মোৰ লগতে পৰিলে নহয় তাই তাৰপা মান আহিছে আৰু ছোৱালী এজন অ লৰা এটা আহিছে লিখিবলে লৰাটো আক তেতিয়া নাইন নে এইটৰ সৰুহে দিয়ে